অ।
কি কৰি আছে?
মই কিনো কৰিবা উপায় নাই জানানে গৰুকেইটা চাওঁগে বুলি ভাবিছো
অ গৰু ঢেৰ নেকি?
গৰু ঢেৰ এই দুপৰীয়া অকমান লৰাব ব লাগে নহয়
অহ মালিক নাই মাল মই আছোহি দে ঘৰত কি গৰু নিজে ল'ৰাই ফুৰিব লাগে মালিক নাই নি?
মালিক কামলৈ গ'ল যে।
অ ল'ৰা ছোৱালী নাই
ল'ৰা ছোৱালী থাকিলেও ল'ৰা ছোৱালী নাযায় নহয়।
অ আজিকালি ল'ৰা ছোৱালীহে নাযায় ক'ত যাব উম।
তাকি খোৱা বোৱা কৰিলা।
খোৱা -বোৱা কৰিলোঁ ভাত খালো হেয়ি এতিয়া চাহ একাপ খাই উঠি মই বোলো খবৰ এটা লওঁচোন কিনো কৰিছে কিনো মেলিছে
অ ল'ৰাটো ঠিকেই আছে নহয়?
অ ঠিকে আছে অ এই অকণমান শুবলৈ দি থৈ আহিছিলোঁ উঠি আহি বহি আছেহি আহি পেল
অ টোপনি নাযোৱা চাগে, খালোঁ খালোঁ বা চাহো খালোঁ ভাতো খালোঁ খাই বৈ আজৰি হৈ পেলাই তাত অকনমান বলো বৈ মেলি পেলাই হে অৰু গৰুকেইটা নো ক'ত নিলে তাত আছে আছে।
বৰাবৰ আও
এ উদ্যয়মিতা আঁচনিত দি থোৱা থাকিলে যে
অ অ আকৌ সেইখিনি আপোনালোকৰ সেইফালে ইণ্ডাষ্ট্ৰি এটাও খুলিব বুলি শুনিছিলোঁ।
অ ইণ্ডাষ্ট্ৰি টো খোলোৱা হোৱা নাই কিয় হ'ব আৰু হেৰি মানে এতিয়া বাৰিষা বাৰিষা নহয় জানো ঘৰ দোৱা বনাব লাগিব।
অ কাম আৰম্ভ কৰি আছে চাগে। এনেই এনেই চাগে অ অ।
এতিয়া খবৰ খবৰ খাতি দিব আপোনালোকৰ ইণ্ডাষ্ট্ৰিটো কওঁ হেৰি হ'লে মানে।
তাকেহে মানুহ ধেৰ লাগিব নহয় মই খা খবৰ দিম বাৰু।
উ আমাৰো ইয়াত আছে নহয় কেইবে জনী কেইবগৰাকীও আছে আমাৰ ইয়াত মই হেৰি যোগাযোগটো কৰি থাকিব।
অ অ অ মই খা হেৰিটো দিম বাৰু খবৰটো দিম বাৰু মানুহ যেতিয়া হেৰিটো অনা হব ন। অ ফোনটো অনা হব।
অ অ
তেতিয়া ভাগে ভাগে লাগিব নহয়।
উ মইনা তাতশাল আনিবা নে এতিয়া এই সাতশালতে শিকিব।
হাল আছেই নহয় মইনা হালখন আনিলে মানুহ ধেৰ লাগিব হাতশালত ইমান মানুহ নালাগে ন।
একেৰাহে এজনীয়ে বৈয়ে থাকিব লাগিব এজনীয়ে মুহুৰা বাতিয়ে থাকিব উ তাকেহে আনিব লাগিছিলে আকৌ। এই দেউৰী বিলাকৰ ভাল অটন মাছ বিলাক বা দি আছে।
দিছে খা হেত অ হেতহ হেৰি কৰি আছে। আমাৰ আকৌ সেইবিলাক যোগাযোগ কৰিব ন মানুহ নাই। যিবিলাকে জানে সেইবিলাকে নিজৰ নিজৰ পেটলেহে চাই।
উম আৰু আমাৰ অসমীয়া মানুহখিনি একেলগে একগোট হ'ব। বৌও নেযানে অ সিহঁতৰ একদম বাহি সেই বাকী যি নহওক একদম ইমান ধুনীয়াকৈ সমিল মিলকৈ বস্তুটো আনে নহয় আদায় কৰিব পাৰে।
সিহঁতৰ এতিয়া তিনিখন নে চাৰিখন দিয়া হ'ল আকৌ।
দিলে অ এতিয়া আমাৰ ওচৰৰ দেউৰী পাৰ আমাৰ ওচৰত দেউৰী পাৰ্ট এটা ন। পালে এতিয়াহেঁতে যোগাযোগ কৰি আছে পাব চাগে।
উ আমাৰ ইয়া মানুহবোৰ তেনেকুৱাই।
আমাৰবোৰ কাম নাই।
উম!
আকৌ সূতাও দিয়ে হব সিহঁতৰ তাত সেইবোৰ।
সূতাটো সূতাও দি লৰাটো ঠিকে আছে না।
ল'ৰা ঠিকে আছে ল'ৰা হেৰি গাখীৰ এগিলাচ খালে খাই পেলাই বহি আছে ওচৰ মানুহে গাখীৰ। আধা লিটাৰ আনিলোগে।
অহ
তাৰপা হেৰি গৰম কৰি দিলোঁ দি খাই পেলাই বহি আছে একদম শুবলৈ দিলোঁ শোৱাৰ পৰা উঠ গুচি আহিলে মই উঠি আহিলোঁ।
অ অ ল'ৰাটোৱে স্কুল দিয়া নাই
নাই দিয়া নাই দিয়া স্কুলত। হেৰি অহা বছৰ পৰাহে দিম এ বছৰ মানে বৰ সৰু হৈ ম সৰু হৈ থকা নাই কিন্তু এ প্ৰাইভেট স্কুলত দিলে মানে। এনেই গুচি যায় অ' ফিজটো- এনে এতিয়া আগবাগ কৰি থাকিবলৈহে দিয়ে মই সেইকাৰণে এবছৰ নিদিলো।
অ দিব লাগে হেৰি নহ হয় লগৰখিনি আকৌ গুচি গ'লে পিছত তাৰও মনটো ভাগি যাব নহয়।
ভাঙি যায় হলেও সেইবাৰ সেই মই অংগনাবাদীলৈকে নি আছো। আকৌ এতিয়া বুধবাৰ মানৰ পৰা আকৌ যাম। তাৰপা হেৰি এনে মই ব তে হেৰিয়লৈ নিদিলো আৰু মানে বৰ দিগদাৰ আৰু ম
হয় এতিয়া বয়সো হ'ল নহয় অকনমান স নাচ বাগ বৰগীত চৰগীত তেনেকুৱা বিলাকো শিক
তেনেকুৱা আছে অ শিকিব মই সৰুকে খোল এটাহে আনিম বুলি ভাবিছো। ত খোলতহে অকণমান হেৰি কৰিম নেকি?
নিচা আছে যদি দি দিব লাগে আৰু
উ খোলটোত সি ধান্দা কৰে এনেই টিকাতে বজায়ে থাকে শব্দ দি একদম চাউণ্ড দি দি।
অ নহয় এতিয়া আমাৰ ইয়াতে হেৰি পাতিব এইটো কে উৎসৱ পাতিব নহয়। চবতে কবিতা চবিতা গোৱাবলৈকে কিবা কিবা এটা তেনেকে শিকাই থাকিবাচোন বাৰ।
তাকেহে মই সেই তোকে চিন্তা কৰিছো কবিতা দো এ তাকে বোল শিকাও। আমাৰ ওচৰৰ মানুহ এজনীয়ে'লৰা ছোৱালীবোৰক শিকাই থাকে নহয়।
অঁ
এই মানুহজনীকে মোৰ কব লাগিব শিকা বুলি দিবলৈ উৎসবলৈ অকনমান থিয় হব পাৰিলও ধেৰি
নহয় লগৰ বোকে কোৱা দেখিলে কয় নহয়।
উম লৰা লগৰবোকে কৰা দেখিলে কৰিব বোলে আমুকে কৰিছা তৰ্কিলে নোৱাৰিবি জেদতে কৰিব ল'ৰা ছোৱালী হে
অ অ সেইটোয়ে কৰা দেখিলে কৰিব যে অকমান সেইতকে লগ শিকাই থাকিব লাগে।
খুৱাব লাগিব এতিয়া শালত কি গামোচা লগাই থোৱা আছে।
গামোচা লগাই থৈছো বিশখন বিশখন। বিশখন মানে হেৰি চাৰিখনহে চাগে বাৰু এ আজি ফুলটো বাচি হৈ আছে। এইখনলৈ লুটিয়াব লাগে এ কামে বনে- কৰি মেলি আজৰি হৈ তাঁতৰ পাতত বহালে দেখোন এই এঘাৰটা চাই ঘটা হয় আকৌ এতিয়া বাৰিষা পালেহি মানে মাটি ৰুবলৈ যাব লাগিব মাটি ৰুই আহি পেলাই তাঁত বহিবলে আৰু পাৰিলে বহিম অকমান অকমান তথাপিতো হলেও লগাই থৈছো আৰু
ভাগও লাগে নহয় বাৰিষা কঠীয়া তুলি মাটি ৰুই আকৌ তে চাই মেলি কমপ্লিট কৰি অহালে আকৌ লগত হাজি আনিলে মানে আকৌ দুজনী -এজনী আকৌ সেইবিলাককো হেৰি কৰি পেলাই
সেইটোৱে মানুহ এতিয়া আমাৰ ইয়াত ভাল হেই যে সেই মানুহ কেইজনী একেলগতে ৰুবলৈ গুচি যায়, আকৌ পিছদিনাখন আকৌ অহ, সিঘৰ ৰুওঁ তেনেকে ৰুই মেলি কৰি আজৰি কও শুনো।
অহ, তেনেকে অদল- বদলকে ৰুবলে ভাল। কিন্তু একেলগতে বোকাবোৰ ট্ৰেক্টৰে থুব্ৰাই দি দিয়ে আকৌ সেইকাৰণে দিগ
দিগদাৰ হয় অহ কাহ বোকা ৰুম -কাহ বোক ৰুম তেনেকুৱা হয় তাতে কিছুমান মাটি ৰ'দত শুকাই কৰকৰিয়া মাৰি
ককৈয়া মাৰে উম। আমাৰো যে এডখৰ আছে আমাৰো যে এডখৰ আছে ৰ'দ দিলে সেইকনা কৰকীয়া মাৰিব আও ৰ'দতেহে ৰুবলে পাওঁগে।
অহ, নহয় এতিয়া পানী হৈছে নহয় এতিয়া চিজনে টো ভাল হৈছে বাৰু চে তাকে আকৌ দিবলে আকৌ সুবিধাটো মেলিবলৈ মানে
মিলিব লাগিব আমাৰ কঠীয়া -আমাৰ কঠীয়া জোখ ওখ লাগেই না আৰু অকণমান ওখ হ'লে মানেহে আকৌ দ' যেহ হয় এটা চাইডে দ' নহয় জানো।
উম।
মানে সেই ওখ নহলে মানে পানী ডুবি যাব এইবাৰ কঠিয়াবোৰ দেখোন চাপৰ -চাপৰ দেখি আছো হোৱা নাই নেকি
অ', কেতিয়াবা এফালে আহিবাচোন বাৰু।
যাম -যাম এপাক যাম এইবাৰ মাটি- চাতি ৰুলে খবৰ দিব। বৰ দুৱণি পথাৰ নাই -নাই আমাৰ নাই এই ওচৰ এঘৰৰে দুটা -এটা আম আছে তাকে কেতিয়াবা খাবলৈ যাওঁ পাওঁ।
অহ, আমাৰ আকৌ আছে আম। কেইটামান হেই এতিয়া তাকে ছোৱালীজনীক কৈছো অকমান কাটিলে কাটচোন বোলো।
আমাৰ নাই আমাৰ -আমাৰ নাই সেইবোৰ আমাৰ গছৰ গছ এজোপা লেংলেঙকে ওখ ব্ৰহ্ম পুকীয়া আম এ, এটা আমি খাজিলৈকে খায়ে পোৱা নাই।
অহ, তামানে পুকীয়া?
পুকীয়া আৰু হেৰি নহয় ইমান ওখৰ তলত পৰে সি ভাল নহয় আমজোপা সেইজোপা কাটি পেলাব বলৈ কৈছো টিঙতে পৰি- পৰি গোটেইটিংবোৰ বেয়া গৈছে গেলি গোন্ধ
অহ এ, তোমালোকৰ সেইফালে যে সেই এই বোৱাৰীকেইজনী আছে নে ভালে কুশলে?
আছে -আছে।
অ', সেহেতকেইজনীকো বহুত দিন দেখা না পাই।
খেদিছে বৰাবৰ কাপোৰ এবাৰ সোমাইছে এবাৰ উলিয়াইছে ভিতৰত সেই বৰষুণ দি আছে যে
উম, কিনো নিয়ম আৰু অকমান কৰিলেই হ'ল নিয়মটো হয় নে নহয়।
এই অহ পানীতে যুবিয়াই- যুবিয়াই ধুব লাগিব।
কথা নাই নহয় সদায় ধুই মেলি থকাই উহাৰ কেইটা ধুই মেলি ধুনীয়াকে সৌ কানি কাপোৰ কেইটা পিন্ধি থকাই সদায় পানী দুনী অকন চেতিয়াই ঠাই হ'ক
উম, আমাৰ হেই এইফালে হেৰি সিহঁতে আজি হেৰি কৰি আছে আমি আকৌ নেমানো আমি হেৰি শংকৰ সংঘৰ মানুহ যে
অহ
ত 'চোৱা বুলি নাথাকে বাৰু কথা তথাপিতো সেই মানহবোৰকক দেখি সেইবিলাক বুজি পাওঁ এনে আগতে বুজিয়ে নাপাওঁ এতিয়া ইয়াতহে হেৰি বুজি পোৱা হৈছো আৰু খাতৰ চোৱা মানে কি।
অহ, ছোৱালীজনী ঠিকেই আছে নে?
ছোৱালী ঠিকে আছে ছোৱালী পৰীক্ষা চলি আছে। আজি এদাই অ আজি সেই এদাই এতিয়া এতিয়া এদাই হলে আকৌ মোবাইল চাব পাৰিব।
অ।
বৰাবৰ।
সেইটোৱে ল'ৰা এদাই অ আজি সত্ৰীয়া আছিলে।
অ ভাল হৈছে চাগে আজি সতীয়া।
ভাল হৈছে সি তাকে কৈছে যিখনে প্ৰশ্ন কাটে কৃষ্ণ নিত্যনোবা সেই। এ উম ভাঙি যে দিয়ে সেই বাজানাখন লেখিবলে দিছে।
অ।
তিয়হা কেইপকা সেইবিলাক ল দেখিবলৈ দিছে মানে।
অ এ সতীয়া সেইবোৰে দিব আৰু।
নহয় মানে এ সেইবোৰ সৰু সৰু ল'ৰা ছোৱালী প্ৰশ্ন আহে আহে।
অ ভাবিয়ে নোপাই চাগে ক'ত কি কৰিব লাগে।
অ তাৰপিছত সেই চিনাকি চাৰ জনে হেৰি কৰি দিছে।
অ অ অ
তাৰপিছত ছাৰে ছাৰে কৈছে এতিয়া এতিয়াতো হেৰিকেই দিছো বাৰু ক্লাছৰ কাৰণে, এই ঘৰৰ এই হাই ফাইনেল ললে টোন টান হ'ব বৰডবা কাটিব সেইখন।
অ সেইটোতো ইয়াৰ পৰা নেকাতে একদম শিক্ষিত বহুত ওপৰৰ হেৰি মানুহকহে দিব কাটিব।
অ সেইতোৱে মানে তলৰ, ইয়াত ধৰা সেই সৰু সৰু খিনিও আহিব পাৰে তেতিয়া ডাঙৰও আহিব পাৰে, সেইকাৰণে মানে দুইটা।
সেইটোৱে, উম আকৌ কোনো সিদ্ধান্ত নহয় আকৌ সত। এতিয়া ৰেমচিকিও আহেনে নাহে জানো?
আহে নাহে নাহে সেইখন নাই।
অহ অহ
সেইখন নাইকিয়া, সেইখন হেৰি
এনেই আকৌ আজিকালি এম চি কিউে দি এম চি কিউতে সে নম্বৰ বোৰ বেছিকে পায় ল'ৰা ছোৱালী। সেইবোৰৰ কইগহতে নম্ববোৰ কম কে পায় গে আনদাজত বহুৱাই।
আন্দাজত বহুৱাই থৈ গুচি আহে যে প্ৰশ্নতটো নকৰে।
উম বৰ দিগদাৰ হেৰি অনুমানত টিকতটো বহুৱাব সহতে ভাবি চিন্তি নাচাই।
এই আগৰ মডেল যে মডেল আহে নাই? সেই মডেল খনৰ লিখিয়াই। এক নম্বৰীয়া, এক নম্বৰীয়া প্ৰশ্ন যে আহে, পঁচিশ নম্বৰ আগত। আমাৰ বিলাকত তেনেকোৱা
তাকেহে তাকে আমাৰ জনিবা হেৰি চাৰিটা অপশচন দি দিয়ে, যিকোনো এটা অপশচন লিখিব লাগে ইহঁত। বজেনিবা টিক মাৰিব লাগে।
অ তিগ মাইব
আমাৰ যেনিবা লিখি দিব লাগে, সিহতৰ যেনিবা টিক মাৰিব লাগে, সেইটো একেটাই বস্তুতটো। অকনমান যেনিবা ষ্টেণ্ডাৰ্ড কৰিছে আৰু আধুনিকতা লগাইছে।
উম উ ঠিক আছে তেতিয়াহ'লে আহ। আম চাম খাবলৈ নাই পোৱা যদি আমাৰ ফালেকে আহিবা খাবলৈ?
তাকেহে যাব লাগিব সময় দেখোন মিলোৱা নাই, এপাক যাম নেকি তাকে।
অ অ ঠিক আছে।